হেল্ল'।
অ' কোৱা?
কি কৰি আছা এ।
এ এনে আছো ৰবা এনে ঘৰতে অলপ বহি আছো। তুমি?
মইয়ও এনেই আছো ৰবা কি হ'ল মাত চাতত দেখোন বল চল নাই কিবা হৈছে নেকি?
এ অলপমান মানে চৰ্দি লাগিছে কালি অলপ মানে বৰষুণত তিতিছিলো আৰু সেইকাৰণে।
অ' তাকে ৰ'বা চাহপানী খালা?
চাহ পানী খাই দিলো দিয়া। তুমি খালা?
খালো ৰবা খালো, পিছে কালি দেখোন তুমি কলেজ যোৱাৰ কথা আছিলে কলেজ নাহিলা যে কিয়?
এই কালি ক'লোচোন তোমাৰ এই কি বুলি কয় বৰষুণত তিতিলো তাৰপিছত তোমাৰ এই মই গ'লো বৰষুণ আছিল ন ইয়াতে যি পান পানী হৈছে ন ৰাস্তা কেইটাত মানে মোৰ যাবলৈ ভয় লাগি গ'ল আৰু মানে নিউজটো শুনি থাকায়ে চাগে এইবিলাকত কিছুমান এজি থাকে ন নলাবিলাকত পৰি পৰি ত' সেইকাৰণে নগ'লো দিয়া বহুত পানী হৈছে আমাৰ ৰাস্তাটো ইবাগে।
এ হয় দিয়া নোযোৱাই ভালে হৈছে আমাৰ মানে মইয়ও গলো যাই কিনে ইমান অশান্তি ইফালে গৰম ইফালে বৰষুণ তাতে আৰু এই গৰম আৰু বৰষুণ একেলগে দি থাকিলে কিবা এটা অদ্ভুত হয় ন বতৰটো তাৰপিছত আৰু চাৰিওফালে বানপানী। গাড়ীৰ অসুবিধা, ট্ৰাফিক জাম ইচ কি কবা।
হয় দিয়া একেবাৰে ঠিক কৈছা। তাতে তোমাৰ আমাৰ যি গুৱাহাটীখন আছে ন এই গুৱাহাটীত আৰু সেইটো বেছিয়ে দিয়া মানে তোমাৰ এই ৰাতিপুৱা দহটাৰ পৰা পুৰা তোমাৰ ৰাতি দহটালৈ যামেই থাকিব আৰু মানে গুচিব নোখুজে গাড়ী বিলাক ইমান গাড়ী হৈছে নে। মানুহে ইমান গাড়ী ব্যয়ৱহাৰ কৰা হৈছে নে বাপপাৰে কি কম আৰ গাড়ী শেষ নহয় আৰু মানে তুমি মানুহ মানে শেষ হৈ যাব কিন্তু গাড়ীৰ সংখ্যা শেষ হৈ নাযায় আৰু ইয়াতে।
আৰু মানে তুমি যদি ধৰা তুমি ভাবিছা আৰু এই যে বাছতহে যাম লাগে বাইক চাইক হ'লে একদম ওলাই যাব পাৰি সেনেকুৱা ভাই নহয় দিয়া গুৱাহাটীত ইচ মানে তোমাৰ গধূলি সময়ত আৰু আমি দুদিনাহ আগতে আৰু মই ওলাইছিলো আৰু গধূলি সময়ত লগৰ বন্ধু এজনৰ লগত। লগত গধূলি গূলি ফুৰিব যাওঁ আৰু এনে গুৱাহাটীৰ ফালে মানে চিটিৰ ফালে ত' তাতে তোমাৰ ইমান জাম এই গণেশগুৰিয়ে হওক বা এই বেলতলাই কোৱা তুমি ইমান জাম মানে তুমি বাইকত গ'লেও তোমাৰ এঘন্টা দুঘন্টাটো আৰামত বেছি। যাব আৰু যদি ক'ৰবাত ফুৰিব যাব খুজিছা তাতে আৰু বানপানী হলেতো কথাই নাই বানপানীততো জানাই আৰু গুৱাহাটী চহৰখন এজাক বৰষুণত আৰু ডুবি যায় কব গ'লে।
হয় দিয়া একদম ঠিক। কথা কৈছা দিয়া যামত জাম টো যামেই যেতিয়া আৰু বৰষুণ দিয়ে ন তেতিয়া আৰু বেছিয়ে জাম লাগে। তোমাৰ এই বানপানীত ধৰি যিটো কৃত্ৰিম বানপানী হয় ন তুমি ইয়াতে আ' গনেশগুৰিতে চাবানে তুমি ইয়াতে আমাৰ ইয়াতে যি আছে। ৱাল ফৰ্ড হওক তোমাৰ কিবা তোমাৰ অ' লালগ়নেশেই হওক মানে এইবিলাক জাগাত মানে এনেকুৱা বানপানী হয় ন তোমাৰ গাড়ী মানে বেয়া হৈ যাব সেইবিলাকত যে চলা মানে ইমান এবুকু এবুকু পানী হয় তোমাৰ গাড়ীয়ে যাব নোখোজে। কিছুমানেতো ফুটপাতেদি উঠাই দিয়ে আৰু মানে বহুত প্ৰব্লেম দিয়ে গুৱাহাটীত।
হয় দিয়া তাকে।
বাকী তুমি আ' ভাবা নেকি এই বানপানীটো কিহৰ কাৰণে আৰু মানে কি কাৰণে ভাবা তুমি হয় বানপানীটো কৃত্ৰিম বানপানীটো যে এইটো।
বানপানী তোমাৰ ক'ব গ'লে। এই ধৰা যিবিলাক আমাৰ ফুটপাথ আৰু ফুটপাথ যিবিলাক নিৰ্মাণ কৰা হয় ফুটপাথ বিলাক তোমাৰ ডাঙৰ ডাঙৰ নহয় মানে ডাঙৰ হ'লেও ধৰা দেখাত বহল আৰু কিন্তু যিটো দ হ'ব লাগে। সিমান দ নহয়। যাৰ কাৰণে কি হয় যেতিয়া বেছি পানী হয় তোমাৰ বেছি পানী হ'লে সেই যিবিলাক তোমাৰ ফুটপাথ থাকে ফুটপাথতো ভৰ্তি হৈ যায় ন ভৰ্তি হৈ কিনে সেই যিবিলাক ফুটপাথৰ সৰু সৰু নলা টাইপ ফুটা থাকে সেইবিলাকেদি পানীবোৰ আকৌ মানে ৰাস্তাত ঘুৰি আহে ত' ৰাস্তাত ঘুৰি অহাৰ ফলত কি হয় ৰাস্তাত পানী পানী হৈ যায় আৰু তোমাৰ আৰু এটা সমস্যা হ'ল এই ফুটপাথ বোৰ মানে তোমাৰ সঘনাই চাফা কৰা নহয়তটো, মানে ধৰা বিভিন্ন ধৰণৰ লেতেৰা আৱৰ্জনা। হওক বা প্লাষ্টিক পলিথিন আনকি মাটিও হওঁক সেইবোৰ জমা হৈ যায় ফুটপাথত ভিতৰত ত' ফুটপাথৰ ভিতৰত জমা হলে কি হয় যিটো আচল দ আৰু ফুটপাথৰ যিমান দ তাৰে আধা অংশটো সেনেকে তোমাৰ। বস্তু তাৰে ওপৰত জাপ খাই খাইতো নোহোৱা হৈ যায়, ফলত মানে সেই যিটো পানী যিমানখিনি পানী যাব লাগিছিল সিমান খিনি পানী যাব নোৱাৰা হয়, কৰবাত ধৰা ফুটপাথটো ব্লক হৈ থাকিল বা তোমাৰ ধৰা এই কি বহুত ধৰণৰ সমস্যা আৰু এনেধৰণৰ সমস্যা কাৰণে কি হয় পানী খিনি ৰাস্তাত উভতি সি বানপানীৰ সৃষ্টি কৰে আৰু কবলৈ গলে আৰু এই ফুটপথ বোৰো বৰ সমস্যা কৰে দিয়া মানে কি হয় তুমি চাগে নিউজত শুনিছাই আৰু এই বৰষুণৰ দিনতে যেতিয়া বানপানী অধিক হয় তেতিয়া শুনিবা যে বহুত মানুহে মানে সেই ফুটফাথবোৰৰ উপৰেৰে যেতিয়া যাই থাকে তেওঁলোকে সেই ফুটফাথবোৰত পৰি যায় পৰি কিনে মানে আঘাত পায় বা নিজৰ প্ৰাণো হেৰুৱাব লগা হয় এই ক্ষেত্ৰত কবলৈ গলে ত তোমাৰ সেইটোতো বাৰু এইবিলাক আমাৰ পকী ফুটপাথ সেইবোৰত নহয় সাধাৰণতে য কিছুমানত থাকে নহয় অলপ যে প্লাষ্টিক টাইপৰ তুমি ফুটপাথ দেখা পাবা মানে এইবিলাক ফুটপাথ কবলৈ গ'লে যিটো বৰা চাৰ্ভিচ আহ ব বৰা চাৰ্ভিচ সেইফালে যদি যোৱা উলোবাৰী বৰা চাৰ্ভিচ সিফালে গলে তুমি পাবা এনেকুৱা ধৰণৰ তুমি চাগে দেখিছাই এনেধৰণৰ নিউজ টো শুনাই চাগে,
হয় হয় ঠিকে কৈছা দিয়া মানে আমি দুদিন মান আগতে তুমি চাগে নিউজটো শুনিছে যে এজন মানে মহিলাই মানে ফুটপাথত মানে আহ যেতিয়া গাড়ীলৈ যাই আছিল তাৰ তাতে মানে পৰি কিনে তেওঁ মানে ঢুকাইছিল আৰু ত এনেকুৱা বহুত নিউজ তুমি দেখা পাবাই ত' এইবিলাক বহুত সমস্যা দিয়া আৰু বাকী তোমাৰ চাবাচোন আৰু যিবিলাক আমাৰ এই ফুটপাথ আছে সেই ফুটপাথবোৰ মানে যিটো ভিতৰত তুমি কলাই ন যিটো চাফা নকৰে ভিতৰতটো চাবাচোন তুমি কেনেকুৱা মানে এনেকুৱা বোকা বোকা টাইপ হৈ থাকে ন। কিন্তু ফুটপাথটো আচলতে কেনে হ'ব লাগে? অলপমান অ অলপ পানী থাকিব লাগে আৰু যাতে মানে যেতিয়া পানীতটো আহে তেতিয়া মানে গুচি যায় আৰু মানে জোৰে কিন্তু সেইটো অলপ বোকা বোকা টাইপ হৈ থাকে বা তোমাৰ বহুত প্লাষ্টিক হয় আৱৰ্জনা হয় মানে বহুত লেতেৰা আৰু তুমি তুমি কেতিয়াবা দেখা পাইছা নে তুমি এই যি ফুট ফুটপথ বোৰ যি আছে সেই ফুটপথবোৰ যেতিয়া ওলাই থাকিব এই যেতিয়া তোমাৰ কাম কৰি থাকিব ফুটপাথ ফুটপাথৰ ওপৰত তেতিয়া তুমি দেখিব মানে কিমান কলা কলা আৱৰ্জনা বা কিমান তোমাৰ সেই এই আ প্লাষ্টিক তাতে প্লাষ্টিকৰ সংখ্যাই বহুত আৰু মানে ক'বলৈ গ'লে বহুত দিয়া মানে ইমান যে এনেকুৱা ধৰণৰ চাফা নকৰিলে তো নহ'ব ন আমি যেতিয়া কলেজ ধৰিলো তোমাৰ মনত আছে নাই আমাৰ যিটো ৰাস্তা আছে কলেজ যোৱা সেই ৰাস্তাটো তোমাৰ কিমান পানী হৈছিল ভাবাচোন আৰু তাৰে যিটো ফুটপাথ আছে ফুটপাথটো আমি দেখিছোঁ নয় চাফা কৰা তাৰপিছত চাবাচোন তুমি কিমান লেতেৰাবিলাক ওলাই আৰু কিমান লেতেৰা ওলাই আৰু সেইবিলাক ৰাস্তাতে থৈ দিয়ে আৰু কেতিয়াবা কেতিয়াবা মানে এনেকুৱা ধৰণৰ কাম বিলাক মানে ভালকে নকৰে আৰু ত সেইকাৰণে ফুটপাথটো অলপ ভালকে ৰাখিব লাগে যাতে বানপানীৰ যিটো কৃত্ৰিম বান মানে যিহেতু অ গুৱাহাটীখন মানে চাইদৰ ফালে যিহেতু পাহাৰেৰে আবৃত হৈছে আৰু ক'বলৈ গ'লে পাহাৰে চাবাচোন সেইকাৰণে পানীটো ওলাই যায় যিহেতু ৰাস্তা নাই মানে চহৰত মানে আৰু ত সেইকাৰণে আমি ফুটপাথটো ভালকে ৰাখিব লাগিব আৰু ফুটপাথটো অলপমান ওখ কৰিব লাগে আৰু আৰু ফুটপাথৰ যিবিলাক কিছুমান ঠায়ে ঠায়ে যেতিয়া খালি খালি থাকে মানে গাঁত থকা গাঁত ঠাই থাকে আ সেইবিলাক আমি ভাল কৰি থব লগা কাৰণ চোৱা বানপানী হ'লেতো বা সেই হলেতো তোমাৰ গম নাপাম ন যে তো থা থা খালি আছে খালি আছে নে নাই যিহেতুত মানে সেইখন পাৰা আছে নে নাই ত' যেতিয়া মানুহ তাৰ ওপৰে যাই থাকিব বা ধৰি লোৱা এখন গাড়ী লৈ তাৰ ওপৰলৈ যাই আছে ত' তেতিয়া মানুহজনৰ ধৰি লোৱা বহুত মানে ক্ষতি হ'ব পাৰে ত ত সেইটো চাব লাগে আৰু সেয়াই আৰু দিয়া বাকী তুমি কেতিয়াবা এই গুৱাহাটীৰ বানপানী বা গুৱাহাটীৰ জামত কেতিয়াবা ফচিছানে তুমি মানে এই যিটো অনুভৱ আছে এই অনুভৱ টো কেতিয়াবা লৈছা নে অহ গুৱাহাটীৰ বানপানী আৰু গুৱাহাটীৰ জামত ফচা
সেইটো আৰু গুৱাহাটীত থাকা মানুহে আৰু ল'ব লাগে নেকি অনুভৱ এতিয়া তুমি এজাক বৰষুণ দিলে সৰুকে তুমি উওলাই যোৱা অলপ বানপানী দেখা দেখা পাবাই চাৰিওফালে আৰু মানে এইটোক কি আচলতে এইটো বানপানী নহয় নহয় এইটো কৃত্ৰিম বানপানীহে যিটো মানুহে সৃষ্টি কৰে ত' মানুহে ইয়াৰ সমাধানো আছে নাথাকা নহয় কৃত্ৰিম বানপানী আমিয়ো ঠিক কৰিব পাৰোঁ, কিন্তু মানুহবোৰে জানিও মানে এনেকুৱা দেখাই যে অজ্ঞাত সকলো বস্তু চৰকাৰে কৰিব লাগিব এনেকুৱা নহয় ন' তোমাৰ তোমালোকে যদি এতিয়া আমাৰ ইয়াতেতো জি এম চিৰ গাড়ী আহে লেতেৰা আৱৰ্জনা পেলাব, কাৰণে ত' জি এম চি গাড়ীত তোমাৰ মাহত বৰ বেছি ত্ৰিশ টকা লয়, ত' সেইটো তুমি ব্যৱহাৰ কৰিব পাৰা, কিন্তু মানুহে সেইটো ব্যৱৱহাৰ নকৰি কি কৰে প্লাষ্টিকবোৰ নদীত পেলাব। নহ'লে তোমাৰ, আহ যিবিলাক আহ ফুটপাথ আছে ফুটপাথৰ ভিতৰত পেলাই দিব সেনেকুৱা ধৰণৰ, দৃশ্য তুমি দেখা পাবাই আৰু, ফুট মানে যিবিলাক আৱৰ্জনা নদীত পেলোৱা হয় তাৰ কাৰণে তুমি দেখিছা আমাৰ যিটো গুৱাহাটীৰ যিটো ভৰলু নদী ভৰলি নদীৰ ৰং তুমি দেখিলে ভাবি পাই যে এইটো নদীয়ে নে নলাই মানে ধৰিবই নোৱাৰি আৰু ইমান ক'লা পানী, তাৰে, ত' মানে এইবিলাক ক্ষেত্ৰত মানুহো সচেতন নহয় দিয়াচোন মানুহবোৰ শিক্ষিত হলে কি হব যদি সচেতন নহয় তেতিয়াতো লাভ নাই, শিক্ষা কেৱল শিক্ষাই দিয়েতো সকলো বস্তু ন হয় তুমি জানিবও লাগিব সেই শিক্ষা সঠিক সময়ত ক'ত ব্যৱহাৰ কৰিব লাগিব কিন্তু তোমাৰ বৰ্তমান সময়তটো বহুত মানে আৰু তুমি দেখিবা যে বেছিভাগ গুণী জ্ঞানী ব্যক্তি যিবিলাক আছে সমাজত তেওঁলোকৰ পৰিয়ালবিলাকে এনেকুৱা ধৰণৰ কাম কৰ ধৰা লেতেৰা আৱৰ্জনা, তোমাৰ নদীত পেলোৱাই হওঁক বা ফুটপাথৰ যিবিলাক সৰু সৰু ফুটা থাকে সেইবিলাকে দি তোমাৰ আৱৰ্জনাবোৰ পেলাই দিয়া সেনেকুৱা ধৰণৰ বস্তু দেখা পাবা আৰু, এই ক্ষেত্ৰতো তুমি চৰকাৰক দুখ দিও লাভ নাই চৰকাৰে যিখিনি কৰিব পাৰ তো' কৰি আছেই। কিন্তু মানুহে যদি নিজেও পদক্ষেপ নলয় তেতিয়াহ'লে এই যিটো গুৱাহাটীৰ কৃত্ৰিম বানপানী সমস্যা ন' সেইটো সমস্যা কেতিয়াও শেষ নহয় আৰু, কেতিয়াও শেষ নহব লগীয়া সমস্য়া এটা কব পাৰা আৰু যিটো বৰ্তমান চলি আছে আৰু মই ভাবো এইটো চলি থাক শিকিব যদি, মানুহে ভালকে ইয়াৰ বিষয়ে, গুৰুত্ব দি নাভাবে কেৱল তোমাৰ বৰষুণ দিলে বানপানী হ'লে গুৰুত্ব দি লাভ সেইটো যেতিয়া তোমাৰ এতিয়া ঠাণ্ডা বতৰতো বৰষুণ নহয়, ত' সেই ক্ষেত্ৰত, বৰষুণ নোহোৱা সময়ত আমি অলপ গুৰুত্ব দিব লাগে সে এইবিলাক কাৰণত, বাকী বানপানী আৰু গুৱাহাটীৰ যিটো সম্পৰ্ক সেইটোতো বহুত পুৰণি দিয়াচোন, পিছত সেই বিষয়ে কেতিয়াবা কথা পাতিম আৰু আমাৰ ইয়াতো বৰষুণ দিছে বাৰু পিছত কথা পাতিম দিয়া।
অ', হ'ব দিয়া হ'ব দিয়া।